হেল্ল'
হেল্ল'
হেল্ল'
হয় কি খবৰ আছো আছো ভালে ময়ো আছো ৰবা ভালে এই আছো ঘৰ ৰুমত তাতে আছোঁ। ঘৰত আজি ঘৰত আহিলোঁ। মই মানে হেৰি তোমাৰ গুৱাহাটীত
উ আচ্ছা আচ্ছা এনে ফ্ৰেণ্ডবিলকক লগ লগ কৰিব। বাজে কলা যিহেতু
এতিয়াতো ৰাতি হৈ গ'ল। ত' কাইলে এইটো চানডে হয় ত' কাইলে যিখিনি বন্ধু আছে অ বন্ধু চবোৰে বন্ধু। খচ তই যিখিনি মোৰ ফ্ৰেণ্ড বন্ধু সেইখিনিৰ লগত লগ কৰিম কথা চথা পাতিম।
তেনেহলে আজি আমি সেইটোৰ ওপৰতে পটো বন্ধুত্ব।
হয় হয় নিশ্চয় নিশ্চয় হয় হয় কোৱা তোমাৰ তোমাৰ বন্ধু ৰ তোমাৰ ফ্ৰেণ্ডৰ বন্ধুৰ পৰাক কোৱাছোন কিবা
মোৰ মানে এনেই চাব গলেতো বন্ধু বহুত আছে। মানে স্কুলৰ হওক কলেজৰ হওক। বহুত বন্ধু আছে। আছে কিন্তু থাক কি আছে তো দুই তিনিজন মান আছে যিকেইজনৰ লগত মানে মোৰ বন্ধুত্বতটো বহুত ভাল। নে সিহঁতৰ লগত মই একেবাৰে মানে যেতিয়া স্কুলত মানে এডমিশন ললো, ফাৰ্ষ্ট ক্লাছ ক শ্ৰেণী যে তেল ললো তেতিয়াৰ‌ পৰাই মানে কেইটামানৰ লগত আছে বন্ধুত্ব। সেইকেইটাৰ লগত মানে এ এতিয়াও আছে মোৰ। কটেক্ এনেকুৱা নহয় যে হেৰি নহয়। মানে একেলগে নপঢ়ো এতিয়া চবৰে ডেষ্টিনেচন বেলেগ-বেলেগ। এইটো চব বেলেগ-বেলেগ জাগাত থাকে কিন্তু কণ্টেক এতিয়াও আছে। ছে। মানে সদায় মানে লগ সদায় লগ নহয়। হয়। সেইটো হয় মাজে সময় হয় আৰু। যিকেইজন বন্ধু মানে সৰুৰ পৰাই লগ পাইছো সিহঁতৰ লগত মানে সেই বণ্ডিংতটো বেলেগ হয় ন অলপ। নতুন যিমানে লগ নাপাও কিয়? তোমাৰ সেইয়া আগৰ বন্ধু বিলাকৰ এইদৰে হ'ব নোৱাৰে।
নহয় ন।
উ তুমি কোৱা তোমাৰ বন্ধুত্বৰ কেনেকুৱা? তোমাৰ বন্ধু লগত এক্সপিৰিয়েঞ্চ কেনেকুৱা?
মোৰ বন্ধুত্ব ক'বলৈ গলে বে বেষ্টি বুলি কয় ন। এটা যে আছে, বেষ্ট ফ্ৰেণ্ড ত মোৰ এজনী আছিলে হা। আছিলে মানে এতিয়াও তাই বাৰু নাই তাই ঢুকালে। তো মই তাইৰ ওপৰত এটা মো বন্ধুত্ব কেনেকুৱা ম ফ্ৰেণ্ড মানে মোৰ আছিলে। মই এক্সপ্লেইন কৰ ঢুকালে মান তোমাৰ মই তাইক আমি ফাষ্ট যেতিয়া তেতিয়া আমি বাৰু মোৰ প্ৰথম স্কুলীয়া ফে ফ্ৰেণ্ড নহয়। বা মোৰ একদম মানে সৰু - সৰুৰে ৱ - মানে লগ পোৱা ফ্ৰেণ্ড নহয়। তাই মোৰ আছিলে হাইৰ চে চেকেণ্ডাৰি ফ্ৰেণ্ড হা। যেতিয়া মই অ - মেট মেট্ৰিক পাছ কৰিলোঁ পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লোঁ অঁ তাৰ আগতে আমি ক্ল - যেতিয়া ক্লাছ নাইনত চ টেইনত আমি এ টিউশ্যন কৰিছিলোঁ। তেতিয়া আমি লগ পাইছিলো সেই ছোৱালীজনী, যোনজনী অ - তাইৰ নাম হ'ল পিংকী। অ'। অনলি টিউচনত, তাৰ স্কুল বেলেগ আছ আছিলে মোৰ স্কুল বেলেগ আছিলে। অ' তাৰে এতিয়া আৰু কি হ'ল আহ এনেই নৰ্মেলি আমি ফ্ৰেণ্ড অঁ নৰ্মেলি আৰু হাই হেল্লো কথা চথা পাতিছিলো ইমান মানে ফ্ৰেণ্ড হেৰি নাছিলে, তাৰ পিছত আমি পাছ কৰ, ত' আমি মই যোনখন কলেজত মানে এডমিচন লৈছিলোঁ তাইও সেইখন কলেজতে এডমিচন ল'লে, ত' তেতিয়া আৰু মানে তাইৰ নামটো হ'ল পিংকি। তাইৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপটো ম - ম - এনেকে থাকি থাকি
গভীৰ হৈ গ'ল আৰু, উম।
ভাল ফ্ৰেণ্ডশ্বিপ, ভাল বন্ধুত্ব মানে তাই মানে নিজৰ যিখিনি মানে লাইফ বৰ দুখঃ ঘটনা মানে, হয় লাইফ। যিখিনি বস্তু মানে তাই হেৰি কৰে আৰু সেইখিনি মোৰ লগত মানে কথা পাতে আৰু। বা মই মানে দিনটোত আমি আহ নৰ্মেলি সাত আঠ বা ন বাৰ আমি কথা পাতি মানে ফোনত কথা কল কৰো আৰু কলত কথা পাতো, মানে বহুত ভা ভাল আৰু ফ্ৰেণ্ডছ মানে এনেকুৱা হয় কি মোৰ যিখিনি এছাইনমেণ্ হয় হেৰি হয় চব মোক লেখি দিয়ে ধৰা বলে মই কেতিয়াবা বলে ইচ্ছা নাই লেখ - লিখি দিয়ানা‌‌, তাৰপিছত তাই মোক বহুত মোক হেল্প কৰিছে তাই
পঢ়া পাতিৰ ফালৰ পৰা হওক বা এনেই হওক বহুত হেল্প কৰিছে আৰু।
কৰিছে, ত' তেনেস্থলত কি হ এ কৰিলো কৰাৰ পিছত তাই মানবিন্দত এডমিচন ললে, মানবিন্দতো মানে ছোৱালী তোমাৰ অনলি ছোৱালী এলাও, তাতে ল'ৰাই এলাও ত মই গ মানে তোমাৰ কলেজ এডমিশন ললোঁ তাতে বয়স যাক তো আমাৰ মানে এ তেতিয়া আৰু হায় কেণ্ডাৰৰ পৰা আ মেকেণ্ড ইয়াৰৰ পৰা আমাৰ মানে হেৰি হৈ গ'ল। চেঞ্ হৈ গ'ল ত' তাই মান মানি ল'লে মই হেৰি ৰঙিয়া কলেজত তথিপি আমাৰ এই যে তিন বছৰ যে আমি যে ষ্ট্ৰাগল কৰি আমি তিন বছৰ যে আমি বেলেগ বেলেগ কলেজত পঢ়িলো তথাপিও আমাৰ সদায় তোমাৰ মিনিমাম সাত আাত আটামান কল আমি কথা পাতোোৱেই বা চব কথা মোৰ মোৰ কলেজৰ কলেজৰ যিখিনি এছাইনমেণ্ট হওক তথাপ পোতোই মোক বহুত হেল্প কৰিছে। ত' তেনেকুৱা আৰু আহ তাই লাষ্ট ম কি হ'ল তাইৰ মানে তোমাৰ কিবা জ্বৰ হ'ল। জ্বৰ হৈ কেনে তেনেকে ম ম নাজানো কি হ'ল তাৰ তাতে মিনিমাম তাইৰ জ্বৰ পোন্ধৰ দিনমান থাকিলে তাৰ ভাল নহ'ল ড্ক্তৰ দেখালে বহুত কিব কিবি কৰিলে তাৰ পিছ তাই ঢুকাইটাই ঢুকালে ত সেই আৰু বহুত মানে মিছ নাই নাই কেতিয়াও নহয় কেতিয়াও নহয় মানুহ যে কয় উ মানুহে যে কয় ভাল পালে ভাল না মানে না ন আমাৰ ভাল এ ফ্ৰ ফ্ৰেণ্ডশ্বিপ আছিলে। ভাল ভাল পোৱাতকৈ ওপৰত আছিলে আৰু তাইৰ ও বয়ফ্ৰণ্ড নাছিলে মোৰো গাৰ্লফ্ৰেণ্ড আছিলে মানে তথাপিও আমাৰ ফ্ৰেণ্ডশিপটো আছিলে আৰু ভাল ফ্ৰেণ্ডশিপ ত বন্ধুত্ব ক'বলৈ গ'লে মই তাৰ নিচিনা মানে বেলেগ আৰু আছে নকওঁ কিন্তু তাৰ নিচিনা মই কেতিয়াও পোৱা নাই নাই আৰু ভৱিষ্যতে যে পাম মই বিচাৰো মানে ভাবিব নোৱাৰো। আৰু আৰু-
উম নাই নাই কিছুমান ঠাই কি কিছুমানৰ লগত এনেকুৱা বন্ধুত্ব থাকে, যাৰ লগত হেৰি কৰিব নোৱাৰে। কিন্তু তোমাৰ বহুত বন্ধু এনেকুৱাও থাকে তোমাক তোমাৰ অকল ফাইদাৰ কাৰণে বিচাৰিব। মানে আজিকালিটো সেনেকুৱাই হৈছে। বন্ধুত্বৰো দুটা ভাগ আছে। থাকিব যোনে তোমাক, অ যোনে তোমাৰ যোন তোমাৰ ভাল বন্ধু হয় সেই তোমাক সদায় তুমি বেয়া কৰিলে তোমাক গালি পাতিব যে তুমি এইটো বেয়া কৰিছা। আৰু ভাল কৰিলেও সদায় তোমাক কব এপ্ৰিচিয়েট কৰিব তুমি এইটো ভাল কৰিছা। কিন্তু কিছুমান বন্ধু থাকে তোমাৰ চাবা তুমি গম পালা যে সেই তোমাৰ আচল বন্ধু হয় নে নহয়, তাৰ লগত বন্ধুত্ব কৰিব পাৰে নে নোৱাৰে, তোমাৰ কিবা এটা অসুবিধা হব তোমাৰ কিবা এটা বেয়া হব তাতো তোমাক সেই কিনি কব এই একো নহয় ভালে কৰিছ ভালে কৰিছ সেইটো কেতিয়াও তোমাৰ ভাল বন্ধু হব নোৱাৰে। যোনে তোমাৰ বেয়া বেয়া কাম এটা টো চাপৰ্ট কৰে, যে একো নাই কৰিছ ভাল হৈ যাব ভাল একো নহয় দে সেইটো কেতিয়াও ভাল বন্ধু হব নোৱাৰিব। সদায় ভাল বন্ধুৱে সদায় এইটো কব যে এইটোতো তুমি ভুল কৰিছা এইটো কৰিব নালাগিছিল। লাগিলে চাগে তুমি বেয়া পাবা সেই বন্ধুজনক কিন্তু সদায় তোমাক এইটো কব যে তুমি এইটো ভুল কৰিছা। উম সদায় তোমাৰ ভালটো তুমি এইটো ভুল কৰিছা কিন্তু বহুত বন্ধু এ থাকে তোৰ মুখত দেখাব যে, তুমি বহুত ভাল পায় তোমাৰ লগত বন্ধুত্ব ভাল হয়। কিন্তু তোমাক ভিতৰে ভিতৰেতো সেই ভাল পোৱাাতটো নাথাকে ন। মানে মুখতহে ভাল পোৱাতো সেইটো তুমি সেনেকে গম পাই যে হেৰি কৰিব পাৰি, তোমাৰ বেয়াাতটোতো সিহঁতে মানে কি কৰে অ ভাল ভাল বুলি কৈ থাকে। কাৰণ সিহঁতেতো তোমাৰ ভালটো নিবিচা তে নহ বন্ধু থাকে, মানে বন্ধুত্বতটো তুমি বিচাৰি পোৱাটো বহুত তান কিছুমান, কেতিয়াবা এনেকোৱা হয় তোমাৰ সৰুৰ পৰা যাৰ লগত তুমি বন্ধু-বন্ধুত্ব কৰিছা, সিও তোমাক বহুত বে কে হাৰ্ড কৰিব পাৰে। আৰু কেতিয়াবা তোমালোকৰ এদিনতে লগ পাই বা দুদিনতে লগ পাই মানুহৰ লগত বহুত ভাল বন্ধুত্ব হৈ যাব পাৰে হয় নে নাই? মোৰো আছে মোৰ নথকা নহয় মোৰো সৰু সৰু কালৰ বন্ধু আছে, বন-বান্ধৱী এজনী আছে তাই লগত মোৰ বহুত ভাল বন্ধুত্ব আছিল কিন্তু তাই মোৰ লগত অলপ বেয়া কৰিলে, মানে মোক অলপ ক্ষতি কৰিব বিচাৰিলে, যিটো কাৰণত মোৰ বেয়া লাগিছে। উ তাইক মই একো এইটো জনোৱা নাই যে তুমি এইটো বেয়া কৰিছা বা কৰিব নালাগিছিল। কিন্তু হেটো মোৰ বেয়া লাগিছে ন মই গম পাইছো। এতিয়া সেইত তো পৰা মই গম পালো যে অকল তাত সময়ৰ লগত কথা নাই। তুমি কোনোবা এজন মানুহৰ লগত লাগে তুমি বিশ, ত্ৰিশ বছৰ, চল্লিশ বছৰ থাকা, কিন্তু তাকো তুমি সেই মানুহজনক কেতিয়াবা চিনি পোৱাত মানে ভুল হ'ব পাৰে, ত সেইটো তোমাৰ ভাল বন টো নে বেয়া বন্ধু এইটো তুমি ধৰিব নোৱাৰা। কেতিয়াবা এনেকুৱা হয় তুমি এজন মানুহক এদিন দুদিনত লগ পাইছা কিন্তু সেই এদিন দুদিনতে তোমাৰ বহুত ভাল ফে-বন্ধু হৈ যাব পাৰে। সেটো মানে তোমাৰ হে টাইমৰ ওপৰত ডি পেন নকয় যে, তোমাৰ বন্ধু জন কেনেকুৱা? বন্ধুত্ব কেনেকুৱা হ'ব এজন মানুহৰ লগত? এটো সদায় মানে মনৰ ওপৰত ডিপেণ্ড কৰে যে তোমাৰ। তুমি যাৰ লগত বন্ধুত্ব কৰি তাৰ যদি মনতো ভাল হয়, তেতিয়াহ'লে তুমি এদিনতো তোমাৰ বহুত ভাল বন্ধু হ'ব পাৰে। আৰু যদি তাৰ মন, মনতো যদি বেয়া হয়, মনত যদি দি বেয়া ক, বেয়া থাকে তেতিয়াহ'লে তুমি তাৰ লগত থাৰ-বহুত বছৰে থাকা, পাঁচ বছৰ, দহ বছৰ, পোন্ধৰ বছৰ, বিছ বছৰ থাকা কিন্তু সি তোমাৰ ভাল বন্ধু কেতিয়াও হ'ব নোৱাৰে। তোমাৰ সেনেকুৱা কিবা এচ। ফেঞ্চ আছে নে যে ভাল তোমাৰ সৰুৰ পৰা বন্ধুত তাৰ হেই মানুহজন লগত বন্ধুত্ব আছে। কিন্তু মানুহজনে পিছত তুমি গম পালা যে সি তোমাৰ।
অ', অ' আছে, আছে তেনেকুৱাতো আছে, মোৰ মানে এটা। ফেণ্ড আছে, ত' মই তাক মই। মানে সৰুৰে পৰা মানে ভাল এটা ফ্ৰেণ্ডশ্বিপ আছিল।
উম।
ত' নৰ্মেলি আমি ব-একেলগত কৰবাত ফুৰিব গ'লে একেলগত যাওঁ। মানে কৰোঁ খাওঁ মানে। একেলগতে মানে চব আমি হেৰি কৰো চেয়াৰ গোতেই খিনি বচ। চেয়াৰ কৰোঁ বা সি কেনেকুৱা আছিলে মানে তাৰ কিছুমান বস্তু আমাক। পাৰ্চনেল বস্তু কিছুমান আমাক লুকুৱাই ৰাখিছিলে যে আ-আৰু ভাবিছ। ধই লোৱা আমাৰ মানে নৰ্মেলি ভাল ফ্ৰেণ্ড বা আমাক গো-গোটেইখিনি এক্সপ্লে মানে নিজৰ যি মানে লাইফত। কি কি হয় কি কি নহয় আমাক কয়। কিন্তু সি আচলতে। সি মানে নিজৰ হেৰি। খিনি কোৱা নাছিলে। সি মানে। নৰ্মেলি আমাৰ মানে ফাইদাৰ ফাইডাৰ কাৰণে আমাৰ লগত আছিলে।
উম নিজৰ মানে বেছি। নিজৰ ফাইদাটো বিচাৰি কিনে আছিলে আৰু।
আমাৰ লগত মিনিমাম তাৰ। মানে ফ্ৰেণ্ডশিপ। ক'বলৈ গ'লে আঠ ন বছৰৰ ফ্ৰেণ্ডশ্বিপ। তাৰ পিছত আমাৰ গম পালো। যে নাই সি মানে মোৰ মানে ক্ষতি কৰিব বিচাৰিছে। মানে মোৰ বেয়া কথা মানুহক। কৈছে বা যদিও মানে তেনেকুৱা আৰু, কিছুমান বন্ধুত্ব বহুত মানে হেৰি হয় আৰু কিছুমান বন্ধুত্ব ত এনেকুৱা আছে যে লাইফত পাহৰিব নোৱাৰি যেনেকুৱা মোৰ মানে, মই, মোৰ ফ্ৰেণ্ড পিংকি তাক মই লাইফত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই তাই নিচ সিদিনা মই তাক, আৰু নেক্সট যদি, নেক্সট জনমতো যদি মানে তাইক যদি লগ পাওঁ মই এজ এ ফ্ৰেণ্ড ফ্ৰেণ্ড হিচাপে তাক মই লগ পাব বিচাৰোঁ। আৰু এনেকুৱা ভাল ফ্ৰেণ্, ভাল ফ্ৰেণ্, মই কৰিব নোৱাৰো যে এনেকুৱা লাইফত মানুহৰ ভাল ফ্ৰেণ্ড থাকে বুলি। তাইৰ মোৰ লগত, তাই মোৰ কাৰণে ইমানেই ভাল এটা হেৰি আছিলে মানে চবখিনি আমি একেলগতে কৰিছিলোঁ চবখিনিয়ে আৰু। তাই যেতিয়া এটা গ্ৰেজুৱেশচন কম পোৱা নাছিলে, তাই মোক মানে ফোন কৰিছিলে যে মইনুল মোক জব লাগে, জব লাগে। মই মই সেইখিনি সময়ত মোৰ জব নাছিলে তাৰপিছত মই জব এটা তা হৈ গ'ল। ত মই জব হৈ যোৱাৰ পিছতো মই ভ ভাবিলো যেতিয়া মই জত সোমালো তাতে মানে মোৰ ফ্ৰেণ্ডজনীকো লৈ যাম। ত' তাৰ ফাৰ্ষ্ট ইণ্টাৰভিউ আছিলে, মই নতুন ষ্টো তাৰে মানে তাৰ মানে ইণ্টাৰভিউত তাৰ মানে, মোৰ এজন ছাৰক কৈ কি কৈ কিনে ইণ্টাৰভিউতো মই হেৰি কৰিছিলো। ত' ফাৰ্ষ্ট ডে তাই মই কৈছিলো যে তোমাৰ ইন টাৰ্ভিউ আছে মন্দে তুমি আহিব পাৰিবানে? তাই কলে, অঁ আহিব পাৰিম। পাৰিম পাৰিম। তাৰ পিছত তাই কি কৰিলে, তোমাৰ চব চব কৰিব গল। তাইৰ কাৰণে কাপোৰ কিনিলে। মানে ইণ্টাৰভিউ দিব যাবৰ কাৰণে তাই বহুত মানে হেৰি হয়, এক্সাইটেড হৈ কেনে, অঁ, সেই দিনাৰ ৰাতি পৰা তাইৰ জ্বৰ সেইদিনাৰ পৰা ৰাতিৰ পৰা জ্বৰ জ্বৰ জ্বৰ মিনিমাম পোন্ধৰ দিনমান জ্বৰ থাকি কেনে ছোৱালীজনী মাৰা গ'ল তাৰপিছত নাই তাই তেওঁৰ মানে তাই ছোৱালীজনী মানে মোৰ ফ্ৰেণ্ডজনীৰ এনে কি হয় ফেমিলি প্ৰব্লেম হয় যিহেতু তাই আধা স্বাস্থ্যৰ হয় হিন্দু কাষ্টৰ হয় ত মানে তেওঁৰ ফেমিলি যিখিনি ফেমিলি মানুহ যিখিন খিনি আছে অকমান মানে অ আগৰ দিনৰ মানুহ মানে তেনেকুৱা ধৰণৰ মানুহ হয় যে মানে লৰা ফ্ৰেণ্ড কিয় থাকিব ল'ৰা ফ্ৰেণ্ড থাকিব নোৱাৰে তেনেকুৱা ধৰণৰ হয় লাষ্ট টাইমত মানেনে লাষ্ট টাইমত লগ পোৱা নগ'ল তাৰপিছত যেতিয়া তা তাই মাৰা গ'ল তাৰপিছত গম পালোঁ গম পোৱাৰ পিছত মই আহিলোঁ গুৱাহাটীৰ পৰা তাৰ পিছত সিহঁত ঘৰত গ'লোঁ ভ কথা পাতি লগ পালো বাই বায় খাতে মই